হেল্ল' আহ কোৱা।
ত
এইয়া এনেই বহি আছো। তুমি?
এনে মইয়ো এইফালে অকন ওলাই আহিছো আৰু, দিনতো যি গৰম। উম।
উম, খালো-খালো। তুমি খালা?
খালো আৰু অকমান, এই গৰমতে কি ক'বা আৰু।
অ-অ-অ, তোমাৰ খবৰ-খাতি কেনেকুৱা?
ভালেই ভালে। তোমাৰ?
আকৌ মাহঁতৰ?
ভালে-ভালে। তোমাৰ ঘৰৰ খবৰ-খাতি?
অ, ভালেই-ভালেই। বাকী কতো ফুৰিব যোৱা নাই নেকি?
ফুৰিব মানে আমি ধৰ, এটা ট্ৰিপ এটা ভাবিছো, মেঘালয় যাম বুলি অলপমান। লগৰকেইটাৰ লগত ধৰ, বাইকতে।
হয় নেকি? কেতিয়াকে যাম বুলি ভাবিছা?
আমি, তোমাৰ যাম তেৰ, চৈধ্য তাৰিখ মানে।
অহ উ, তাত জেগা বিলাক কেনেকুৱা বা?
ভালেই বোলে জেগা বিলাক, আমাৰ লগৰ এটা গৈছিল যে ঘুৰিব সি কৈছে, ভালেই যাবলৈ। ধৰ বাইক লৈ গ'লে ভাল আৰু, ধৰ নিজৰ গাড়ী এখন লৈ গ'লে তেতিয়া।
উম-উম।
নিজৰ গাড়ী এখন লৈ গ'লে ধৰ, তেতিয়া তুমি কিবা এটা ধৰ প্লেচ দেখি এইফিলে ৰখি পেলাই, ফটো উঠিব কলোঁ পাৰা। চাই যাওঁ ক'লেও পাৰা আৰু তেনেকুৱা। এনে তুমি লাইন গাড়ীত গ'লে দিগদাৰ আৰু।
উম-উম-উম।
উম
থাকিবা তাতে?
থাকিম আমি চাৰি পাঁচ দিন মান।
অ অ থাকি কৰি চাই পিনে জেগা বিলাক চাই আহিলে ভালেই আৰু।
সেই তেনেকেই যাম আৰু অৰুণাচল যাম বুলি ভাবিলো যিহে ফেচবুকত শুনিলো আৰু নিউজবোৰ বানপানী হৈছে বোলে এনেকে তেনেকে। এ নাযাওঁ আৰু সেইটো কাৰণে অৰুণাচল।
আহ, এতিয়াও মানে যিমানে, যিহে গৰম পৰিছে ন ঠাণ্ডা জেগা বিলাক
উম' এই ঠাণ্ডা জেগাত যাম বোলে সেই মিজোৰাম, মেঘালয় চাইডে প্লেনটো বনালো আৰু লাহেকে।
অ-অ। ঠিকেই আছে।
আমি মানে আমাৰ কলেজৰ ফৰ্ম ফিলাপ হৈ আছে যে, থাৰ্ড মই সেইটো কাৰণে যোৱা নাই। যামহে। অহ।
যাব লাগে ফুৰিব। তেতিয়াহে, জেগাবিলাক ধৰ চিনি পোৱা হয় আৰু।
ইমান হাল্লা কৰি আছ।
বাকী আৰু লগৰ ধৰ কোনোবা। এইবাৰ ৰ্থাদ ছেমৰ ন বিয়েৰ?
উম'
বন্ধ হোৱা নাই জানো কলেজ?
কলেজ, এই আমাৰ মানে ৰিজাল্ট দিছেহে ফৰ্ম ফিলাপ হৈ আছে যে।
অ, ৰিজাল্ট দিছেহে ন। ঠিকে আছে যাবা লাহেকে ফুৰিব কৰ'বাত।
যাম আৰু এয়া সাত তাৰিখ মানে বন্ধ দিব তাৰপিছতহে যাম আৰু।
আৰু বাকী পিছে এতিয়া বি এ নে আৰু পাছ কৰিলা কিবা কিবি কৰা কৰিম বুলি ভাবা নাই আৰু।
উম ভৱা নাই মানে। মই মানে গাহৰি পুহিম বুলি ভাবিছো।
অ পাৰাটো মাটি চাটি আছে যদি ঘৰৰ ধৰ।
অ আছে মানে আৰু অকমান মানে দূৰতকে খুুলিম আৰু এই ধৰি লোৱা পথাৰ জেগা বিলাকত পাৰি কাৰণ মানুহৰ ঘৰৰ ওচৰত খুলিলে বেয়া হ'ব ন গোন্ধ
উম উম সেইটো কাৰণে মানুহ ঘৰৰ ওচৰত খুলিব নালাগে এইবিলাক বস্তু একচুৱেলি দূৰতকে খুলিব লাগে পৰাপক্ষত
উম উম গাহৰি ফাৰ্ম এখন মানে খুলিম বুলি ভাবিছো আৰু
পাৰা খুলিব।
হ উ
অলপমান পইচা চইচা ধৰি ইনভেচ
অ
এ মইও তেনেকে ভাবি আছো এতিয়া লাহেকে ব্ৰইলাৰ ফাৰ্ম এখন খোলো বুলি। অকমান দূৰতকে বৰ। বৰ্তাহতৰ মাটি অলপ আছে যে তাতে মানে বৰ্তাহঁতৰ নহয় মানে আৰু আমাৰ ক'ব গ'লে তাতে খুলিম বুলি ভাবিছো। উম এতিয়া ঘৰটো বনালো মানে। ঘৰটো বনাই পেলাই ধৰ তোমাৰ এতিয়া ব্ৰইলাৰ তোমাৰ বোধ হয় অকমান টেনশন লাগি আছে আৰু
উম উম অ গৰমত ইমান হেৰি ন মানে ব্ৰইলাৰটো ৰিস্ক ল'ব নো
উম সেয়াই মইও। মানে ৰিস্ক লব খোজা নাই আৰু প্ৰথমবাৰতে ধৰ লছ হৈ গ'লে পিছৰ বাৰ কৰিব মন নাযাব সেইটো কাৰণে।
উম উম এই মানে মোৰ লগৰ এটাও মানে পুহিছিলে ন। ত' এ সিহঁতে মানে কিবা ঔষুধ হেৰি চেৰী। দি পিনে মানে বচুৱাইছিল সিহঁতৰ পৰা মৰি গৈছিল ন তাৰ পিছত ঔষধ, চৌষধ আনি পিনে ঠিক। এতিয়া বাৰু মৰা নাই তাৰ তেনেকে
উম মই মানে সুধিছিলো। কোম্পানীৰ মানুহক কৈছো এনেকে তেনেকে কৰিবি। এতিয়া ধৰ ব্ৰইলাৰটো গৰম দিনত তোমাৰ দানাটো বেছি নাখায় না গ্ৰোথটো নাবাঢ়ে ব্ৰইলাৰটোৰ। পানীটো বেছি খাই দিয়ে তেতিয়া ব্ৰইলাৰটো মৰিব ধৰে সেইটো কাৰণে মানে। গুুৰ পানী খুৱাব লাগে বোলে তেতিয়া এতিয়া ব্ৰইলাৰটো ভোক বেছিকৈ লাগে পানী পিয়াহ কমকৈ লাগে বুলি। তাকে সেইবিলাক ভাবি চিন্তি মানে। এতিয়া লাহেকে উঠাম বুলি ভাবিছো আৰু কন্টেকট কৰিছো এটা কোম্পানীৰ লগত।
উম উম ঠিকে আছে।
হ অকমান ঘুৰি পকি আহো তাৰ পিছত আহি পেলাই ব্ৰইলাৰটো সোমাই দিম আৰু লাহেকে। তেতিয়া লৈকে অকণমান ঠণ্ডা ঠণ্ডাও পৰিব তোমাৰ।
অ তুমি অকলেই হেৰি কৰিছা নে মানে এনেকুৱা পাৰ্টনাৰশ্বিপত হেৰি কৰিছা।
মই তোমাৰ পাৰ্টনাৰশ্বিপতে কৰিছো লগৰ এটা আছে। আমি দুটাই আৰু ক'তনো অকলে আৰু ইমান ডাঙৰ সেইখন খুলিব। মোৰো ইমান ধৰ চাকৰি, পইচা পাতি নাই না সেইটো কাৰণে পাৰ্টনাৰশ্বিপতে খলুলিছো আৰু।
উম উম
এতিয়াটো চাকৰি চাকৰি এটা, থাকিলেও ধৰ তোমাৰ খুলিব পাৰোঁ ক'লেও অকলে খুলি দিব পাৰোঁ আৰু। এতিয়া নোৱাৰো দেখিয়ে পাৰ্টনাৰশ্বিপত খুলি দিলো আৰু।
এনেই তোমাৰ হেৰি কিবা। ইণ্টাৰভিউ, চিণ্টাৰভিউ মাৰিছা নে মাৰা নাই।
ইণ্টাৰভিউ মানে তোমাৰ এপ্লাই কৰিছো পুলিচত, আৰ্মিত, ফৰেষ্টত। এতিয়া এক্জাম দিলো আৰ্মিৰ। পুলিচৰ হ'ব এইকেইদিনতে যাম আকৌ। বাকী তুমি কৰা নাই?
মই কৰা নাই মানে।
অ কৰিব লাগে ছোৱালী মানুহ বুলি কিমান ৰখি থাকিবা। ছোৱালী মানুহৰো কিমান ভেকেঞ্চি বিলাক ওলাই আছে।
উম উম নাই মই মানে এয়া কম্পিউটাৰ শিকি আছো। ন কম্পিউটাৰটো লাগি লাগিব তাৰপিছত সেই মানে হেৰি কৰিম আৰু।
অ কম্পিউটাৰটো শিকি ললেও ভালেই তোমাক। কম্পিউটাৰটো শিকি লোৱা পিছতো কৰ'বাত সোমাই ল'ব পাৰা আৰু।
তাতে মানে মোৰ বয়সটো হোৱা নাই ন।
আৰু পিছে তোমাৰ ঘৰ ক'ত?
উম মোৰ ঘৰ এই তেজপুৰত।
তেজপুৰৰ নেকি অ?
তাৰ হয় হ বলে কোনো।
আৰু গাহৰি ফাৰ্ম খন কেতিয়া খুলিম বুলি ভাবিছা।
খুলিম বুলি মানে এই কি আছিলে বনায়ে আছো আৰু।
অ বনাই আছা নেকি?
উম
অকমান নলেজ। পচল লৈ যাব বাাৰু গাহৰিটো কেনেকে কি কৰে ধৰ গাহৰিটো,। এতিয়া ধৰক গাহৰিটোক ভিটামিন খুৱাই দিলে বেছি জল্দি ডাঙৰ হৈ যায়। ওজনতটো নাবাঢ়ে বুলি কয় মানুহে।
এ নাই মই আগতে হেৰি কৰিছিলো ন। এ আছে আৰু সেইটো মানে লাভ কবলৈ গলে।
থাকে বুলি গাহৰি পুঢ়িলেও।
উম মোত কৰি বেচা হয় ন মানে পাও আৰু পইচাটো।
ময়ো সেই ব্ৰইলাৰ ফাৰ্মখন হলে বুলি আৰু তাত সোমাই দিম আৰু তাৰপিছত লাহেকে। ব্ৰয়লাৰ ফাৰ্মখন হ'লে বুলি আৰু গাহৰি অলপমান পুহিম ছাইডতে।
এ ব্ৰইলাৰটো মানে বহুত দানা নিব লাগে।
উম কোম্পানীৰ লগত কন্টেকট থাকিলে ভাল আৰু তোমাৰ ধৰ। দানা কোম্পানীৰ ফালৰ পৰা আহে যে। সেইটো ধৰ লাষ্টত যিখিনি বাচি যায় সেইখিনি বিক্ৰী কৰি দিবও পাৰে বুলি কয়।
অঁ
সেইটো কাৰণে ভাল বুলি কয় আৰু সেইটো কাৰণে কোম্পানীৰ লগতে কন্টেকট কৰি লৈছো আৰু।
অ হয় নেকি ঠিকেই আছে দিয়া।
বাকী এনেই ক'ত ফুৰিব যাম বুলি ভাবিছা?
হু?
ফুৰিবলে যাম বুলি ভাবিছা বন্ধ দিলে।
এ ধৰি লোৱা তোমাৰ তুমজাং ফালে যাম বুলি কৈ আছো আমি।
কৰাটো এতিয়া?
উম, সেইফালে যাম বুলি ভাবি আছো।
তাতে গ'লে তুমি ওপৰত ৰুম লবা। তলত ধৰ টেন্ট যে টেন্ট তাতটো টেন্টহে কিনিব লাগে। না টেন্টটো ল'লে ওপৰত ল'বা। ওপৰ মানে তোমাৰ অলপমান কম দামতো হৈ যায় ধৰ ৰাতিপুৱা যি ধৰ তোমাৰ এ কি কয় এইটো? চান মানে সূৰ্যটো ওলাই আৰু সেইটোৰ তুমি ওৱান ভিউটো ল'ব পাৰা আৰু।
আমি গৈ আহিছো না সেইটো কাৰণে কৈছো আৰু। ওপৰত হ'লে মানে অলপমান কম খৰচাতে হৈ যায় আৰু। তলত থাকিলে ধৰ তোমাৰ ওপৰত আ আকৌ ৰাতিপুৱা কেইটা বাজিত উঠি যাবা এতিয়া? উঠি পেলাই আৰু উঠাটোওটো কথা আছে সেইটো কাৰণে।
অ, তাকেই দিয়া।
তাৰপিছত আৰু কোৱা।
মানে ঘৰত কোন-কোন আছে বা?
আছো মোৰ দাদা এজন আছে, আকৌ ভাইটি এটা আছে, মা-পাপা
পেনটো লৈ আন‌ তাৰপা হেল্ল' হেল্ল', অ কোৱাচোন।
অ এই ঘৰত মোৰ পাপা আছে, মই আছো, দাদা এজন, সৰু ভাই ভাইটি এটা আছে আকৌ ককা, আইতা। আমাৰো জইণ্ট ফেমিল আৰু হু আমাৰো জইট ফেমিলিয়ে কৈছো।
অ হয় নেক
উম, তোমালোকৰ?
আমাৰো জইণ্ট মানে ভাল। এ তোৰ ধৰি লোৱা আৰু ম মই কামটো কৰিব পাৰা নাই, বেলেগ এজনে কৰি দিয়েহি আৰু।
ভালেই তেনেকুৱা হ'লে।
কিন্তু ভাল ভালেই বাৰু। যতে কিয়